ন
হেল্ল'!
ভালে।
ঐ ভাল ভাল, তোমাৰ?
ভাল ভাল কি কৰি আছ?
এহ এনেই পকাতে পৰি আছো গৰম যে।
এ নকবি আৰু বহুত গৰম পৰিছে।
তাকে হে
মই ঘৰৰ পৰা ওলাই যোৱা নাই ইমান গৰম পইছে যিটো ৰ'দ দিছে ৰ'দ
সেইটোৱে মই পকাতে পই ফেনখন লগাই লৈছো আও
আহ।
হে
ভালে আছে দে ভালে আছ
অ
সেয়া, এই মোৰ ইফালে পানী লগা জ্বৰ।
অ অহ
মই সেই পকাত অকমান ভাল হৈছে দৰব খাই আছো
অ অ
পকাত পৰি থাকিবও নোৱাৰি নহয় এতিয়া পানী লগা জ্বৰত। গম পাইছ নাই তাৰ পিছত আকৌ তো ফেন লগাই থাকিবলৈও নোৱাৰি
হে
ফেন তলত থাকিব নোৱাৰি কিন্তু গৰমৰ কাৰণে মই আছো আৰু উপায় নাই
উম বৰ চালা এই পানী লগাটো হ'লে বৰ বেয়া
এ বহুত বেয়া কি কৰিবি খুত খুটাই আছো অথনি পা
সেই যে এনেই জ্বৰ হলেও কথা নাই মানুহৰ এই পানী লগাটো হলে
মোৰ মানে কি হৈছিলে জ্বৰ হৈছিলে পৰশি আগদিনাখনেই হৈছিলে
উম
তাৰপিছতে এ অলপ ভাল পালো ঔষধ পাতি খালো
উম
তাৰপিছত কালি আকৌ মই জিমলৈ গুচি গলো।
হ
তাৰপৰা জিমতটো চাৰিফালে চাৰিটা এ চি লগাই থোৱা আছিলে তাত ত দুঘন্টামান মই থাকি দিলো ন জিমট স কাৰণে পুৰা জ্বৰটো উঠি গ'ল মাথা বিষ আকৌ পানীও লাগি গ'ল এইবাৰ
হে হে।
এ বহুত কষ্ট যমেলা ভুগি আছো।
বাকী খোৱা বোৱা কৰিলা নাই এতিয়া
নাই খোৱা বোৱা কৰিমহে মামাই মামীয়ে আইতাই বনাইছে আউ
অ
গম পাইছো
এই গৰমত খাবলৈকো মন যোৱা নাই মই ভাবিছো আকৌ আজি যদি জিম যোৱাটো হয় তেনেহলে জিমলৈ যোৱাৰ আগত খাম বা জিমলে নগলেও মই সেই চাৰে তিনটা মানতহে খাম বুলি ভাবিছো
এ খাব নোৱাৰি গৰমত একদম খাবলৈ মন নাযায়
অ আৰু তাতে যদি গৰম বস্তু দি দিয়ে
উম সেইটোৱে মই এতিয়া এই অলপ ওলাই যাব লগা আছিল এই মাক লৈ ডক্তৰ ওচৰলৈ
আহ
এই দাঁতৰ ডক্টৰৰ ওচৰ পৰা আহোতে যুজ হেই যুঁজ এটা লৈ আহিলো
অ অ অ এ সেই এইবোৰ বস্তু খেদিব বৰকে খাই নাথাকিবি গৰমত বেয়াও স্বাস্থ্যৰ কাৰণে
সেইটোৱে সেইটোৱে যেতিয়া দেখিছা নহয় আজি গৰমটো বৰ
হ'ব। তাৰপা আজি, তই চুলি কাটি দিলি নিকি? অ আমাৰ আকৌ কালিহে দেউতাক চুলি কটালো।
অ, অ।
বাকী আজি কচিং হ'বনে নহয়?
হ'ব হ'ব। এই চাৰে তিনটাৰ পৰা।
তেতিয়াহ'লে ঠাণ্ডা পৰিলেহে হ'ব চাগে।
এইটো ৰ'দৰ কাৰণে আধা ঘণ্টা কমাই দিলে দেৰি কৰি দিলে।
অ হয়, নোৱাৰেও নহয় ইমান ৰ'দত ল'ৰা ছোৱালীবোৰে।
সেইটোৱে। নহয় ডাঙৰ খিনিয়েও পাৰিলেও, এই সৰু সৰু খিনিয়ে নোৱাৰে নহয়।
নোৱাৰে নোৱাৰে। মানে সেহেতৰ শৰীৰটোৱে নাটানে, গম পাইছ নাই? ইমান ৰ'দত দৌৰি ঢাপৰি মেলি দিলে ভাগৰত সুপনি উঠিব।
হেটোৱে।
নোৱাৰে, পঢ়িবই নোৱাৰিব।
উম উম।
সেইটো কথা।
উম। হা?
হা?
কিবা এটা কৈছিলি নিকি?
নাই কোৱা, নাই কোৱা।
অ, বাকী মা হত ঘৰত নে নে তোৰ ৰুমত আছে?
মা হে আছে, বাবা ঘৰতে আছে।
কেইদিনমান থাকিব নে কি?
নাই, কাইলৈ যাব।
মা?
উম, কাইলৈ আবেলি বাবাহঁত আহিব তেতিয়া নিবলে।
অ।
অ ভালে, মা থাকিলে যেনিবা তোক খোৱা বোৱা বনোৱা মেলা সুবিধা হয় আৰু।
উম উম, উম। উম।
কিবা কৰি আছ নেকি তই?
নাই নাই এই পকাতে পৰি আছো।
অ মইহে গেম খেলি আছিলো।
অ অ, মোৰ লগৰজনীও একেই।
অ, এই একদিন স্কুল, কলেজ নাই সেইকাৰণে গেম চেমকে খেলি আছো আৰু ঘৰতে।
অ, স, এ, চে, অ- অ। মই খেল হলেহে চাওঁ, আকৌ কাইলে আছে নহয় ইণ্ডিয়া খেল।
অ -অ, তোৰ আকৌ তাত ফাইভ জি নাপাৱ জানো তই?
পাও পাও।
ভাল আৰু হ'ল সেইটো কথা ভাল হ'ল আৰু ন?
অ সেইটোৱে ভাল বাৰু দেই আনলিমিটেডটো চলি থাকে।
উ খেল কেইখন গোটেই কেইখন চাব পাৰি আৰু।
শান্তি তেওঁ অকণো নেটটো ৰখি নাযায় বাৰু।
অ, ভাল তেনেহ'লে।
উম, সেইটোৱে। বতৰটো বেয়া হলেও মানে এটলিষ্ট এতিয়া ফাই এনেকে বতৰতটো ফাইভ জি ডাবল প্লাচ চলি থাকে।
অঁ।
বতৰটো অকমান ডাৱৰীয়া হলে ফাইভ জি অকল সেনেকুৱা। বৰষুণ থাকিব অ যিমান ঢেৰেকণী ব বতাহ মাৰক বা বৰষুণ দিয়
অ এ নহয় নেটৰ বতাহ বৰষুণৰ লগত ইমান কথা নাথাকে নহয়। অ মোৰ আগৰ কি জানো নাই? এ নেট বেয়া হলে হেৰিটো অ কি চৰি বতৰ বেয়া হলে নেটটো মোৰ ভালহে চলে।
অ বতৰ বেয়া বেয়া অ।
অ কেলে জানো অকমান সেমেকা বতৰ হলে নেট ভাল চলি থাকে।
ভালে ওলোটা যেনিবা।
ৱাইফাইটো আছে বাৰু।
অ ৱাই ফাইটো থাকিল আৰু ভালেই।
অ ৱাই ফাইটো আছে কাৰণে ইমান চিন্তা নাই।
ৱাই ফাইটো এ হেৰিটো হ'ল নাই ফ্ৰীটো চলি আছে নহয়।
নাই ফ্ৰীটো গ'ল নহয় মোৰ প্ৰব্লেম এটা হ'ল নহয় গম পাইছ নাই?
কি?
ত এশ চাৰি টকা কিবা এটা অভাৰ দিওঁ বুলি লগাই দিলে নহয় চাৰ্চ এটা।
অ
তোৰ লগাইছিলা নি প্ৰথমতে?
প্ৰথমতেটো মোৰ অকল হেৰিহে আমা, ৰ প্লেনটো এনেকে নাছিলে জানো ছশ কেইটকা?
অহ।
মোৰ প্ৰথমবাৰ হেৰিহে দিব লগা হৈছে চাৰি
কেলে ইমান কম দিবলগীয়া হৈছে। এ মোক আকৌ আঠশ দিবলগীয়া হ'ল নহয়। আঠশত এশ এটা ডিচকাউন্ট লাগিলে
অ।
পিছলে মই চজে মই সাতশ ত্ৰিশ টকা ভৰিবলগীয়া হ'ল।
অ, মোৰ ডিচকাউন্ট এতিয়ালৈকে প্ৰত্যেককেইটা হেৰি অতে লাগি আছে আকৌ অ এশ এশনে এনেকে কিবা এটা অ।
কিমানকে ভৰাইছ তই?
মই এইবাৰ সেই এইবাৰ চ এশ ত্ৰিশ টকা নে বাইশ টকা ভৰালো।
আহ।
সেইটোৱে মানে জি এছ টি লাগি এইটো এনে ছশ কৈছিলে যেতিয়া লগাওতে ছশ বিশ বা ত্ৰিশ টকা হ'ব।
অ নহয় সেইটো ঠিকে আছে কিন্তু মোৰ এবাৰ বেছি হৈ গ'ল ন মোৰ এশ এটা এ এশ চাৰি টকা এটা কিবা অভাৰ দিও হৈ গ'ল।
উম কিবা এটা চাগে কোৱা নাছিলো।
জানো বা এই এহেতকেইটাই কথাটো ভালকে শিকাই মেলি বুজাই দিবও লাগে।
উম আন একো নহয়, মোক এনেকেহে কৈছে তোমাৰ এইটো তি অটমেটিক মেছেজ আহি যাব খতম হ'ব সময়ত ফ্ৰীটো। তাৰপৰা সেইটো তেতিয়া ৰিচাৰ্জটো ভৰাই ললেই হ'ল এয়াৰটেলত এয়াৰটেল থেংকচ এপত।
মোৰতো অভাৰ দিও চভাৰ দিও একো হেৰি অহা নাছিলে, মেছেজো অহা নাছিলে। কৰ পৰা কাটি দিলে গমেই নাপালো আৰু।
অ, কিন্তু নেক্সট বাৰৰ পৰা নেকাটে চাগে? মনে কাৰ আনকি সেৰিহে অৱি জিনেলটোতকে অলপ কমেহে।
অ কমিলে ভাল হ'ব, এ এতিয়া বাৰু মই কিবা কাম এটা কৰি আছো। অনলাইনত কিবা এটা খৰচ ওলাই আছে।
অহ।
মো ৰিচাৰ্চটো ভৰাবলে ভাল হৈছে নিজৰ খচটো ওলাইছে। কিন্তু যদিহে এনেকৈ কাম চাম নাথাকে দিগদাৰ হ'ব নহয় ৰিচাৰ্জটো বঢ়াই দিব কেনেবাকে
অ অ সেইটো হয় নহয় এইটো নৱহাই এনেই তোমাৰ মেছেজ এটা আহিব নহয় ৰিচাৰ্জটো ভৰাব টাইমত।
উম
তেতিয়া সেই। সাতশ কেইটকা মান দেখুৱাব কিন্তু এ অট'মেটিক পেমেন্ট কৰিব। সময়ত মানে সেই কমাই দিয়ে
এশ এটা কমি যায় নেকি।
এশ বা এশ দশ টকা সেনেকে অ।
উম
কমি পেলাই তাৰ পিছতহে দিব লগীয়া হয় এইটো মানে কুপ আৰু এক্সট্ৰাকে তাক কোপনীও ইউজ কৰিব পাৰি হপাই
অকমান নেটত চাৰ্চ কৰিলে পাম চাগে কিবা উপায়
অ পাইদো অ
অ মানে কি হ'ল শুনিবি দেই এই হেয়া। এই মই এইবাৰ যেতিয়া ৰিচাৰ্জ কৰিছোঁ তেতিয়া মই যে তুমি মানে হাণ্ডেড এটা ৰিচিভ কৰিছা কুপন এটা
অ সেইটোও আহে আৰু।
উ সেইটোকে চাগে নেক্স বাৰ চাগে হেৰি হৈ যাব চাগে ইনকড হৈ যাব।
অ হ'ব পাৰে দে সেনেকুৱাই হ'ব চাগে।
সেইতো ময়ো ক্ষতিক ভাবিছোঁ।
এয়াত আহি মাছ এইটো চাগে কি অ এইটো কিব ভুলক কমতহে কাটিলে চাগে।
আহ সেইটোৱে মৌ সেইটোকে ভাবিছো বাৰু দেই
এনেই ইমান কাটিব লগীয়া নহয় ন কিবা বা দেৰি অ কিন্তু ডেট এটা থাকে আকৌ ৰিচাৰ্জ ভৰোৱা। অ তুমি ইয়াত লেপটোত চাবা ইমান তাৰিখৰ ভিতৰত ইমান তাৰিখৰ ভিতৰত বিল টো পে'মেণ্ট কৰিব লাগিব ৱাই ফাই।
নহলে হেৰি কৰি দিব নেকি বাৰু।
নহ'লে মানে হেৰি হয় অ স্মুথ। টো এতিয়া প্ৰত্যেক মাহৰ সোতৰ তাৰিখৰ পৰা তেইশ তাৰিখলৈকে থাকে নেকি
ৰিচাৰ্জটো ভৰাবলৈ ন
মই চাইছো ৰবা দেই মানে এনেকোৱাই কিবা এটা থাকে
মোৰ সেই চৌবিশ তাৰিখতটো লাষ্ট ডেট আ হবলা মই কিবা এটা বুজি নাপাই এইবাৰ হ'ল আৰু কিন্তু ইয়াৰ নেক্সবাৰপা সেইটো ভুল নকওঁ এই মই আকৌ ভাবিছিলো মই কি ভাবিছিলো জানা নাই যে। চাৰ্জ নকৰিলে ৱাই ফাইটো অফ হৈ যাব
আহ
মই আকৌ এনেকে টেক্স বঢ়াই নিব বুলি ভবা নাছিলো নহয়।
অ অফ নহয়
অ সেই চিষ্টেমটো তেনেকোৱাই মই আকৌ বোলো অফ হৈ যাব চাগে মই ৰিচাৰ্জ কৰি দিম আকৌ চাগে অপেন হৈ যাব
অ অ
তোৰ আচলতে বেলেগহে ইয়াত টেক্সহে বহাই দিয়ে
অ ফাইনহে লগাই মানে।
অ চলিয়ে থাকে বস্তুটো
সেইটো মানে হে। এইটো মোৰ এতিয়া তাৰিখটো আছে সোঁতৰ তাৰিখৰ পৰা ছাব্বিশ তাৰিখৰ ভিতৰত ভৰাব লাগিল।
আহ
সে তে
অ ঠিকে আছে বাৰু দে
উম উম।
তহঁতঘৰত টিভি লাগে নাই? ৱাই ফাইত অ অ অ
তোমাল লোক লাগে ন হয
লাগে লাগে মাহঁতে চাবলৈকে এতিয়া লাগেই
অ সেইটো হয় ৱাইফাই ৱাই ফাইতো বহু বহুত কামত আহে দেই।
অঁ আহেতো
সেই ভাল লাগে আও
ত' এ আৰু আমাৰ ইয়াত একেবাৰে নেটটো যিমানতটো শ্ল'। গতিকে ৱাইফাইটো বহুৱাই ললে যেনিবা সেই প্ৰব্লেমটো নাপাওঁ আও।
সেইটো হয়।
উ আৰু ইনভাৰ্টাৰটো নাই কাৰণে মোৰ অকণমান অসুবিধা ইনভাৰ্টাৰ এটা ফাদানতো মোৰ প্ৰব্লেম নাছিলে
অ হ‌হয় বাওঁ।।
যিকোনো সময়তে অন থাকে
উম উম বাকী মা কাক নিলা নে ফিজিঅ'থেৰাপি।
নিলো নিলো আহিলেগে
অ ঠিক আছে বাৰু মই এই খানাটো যোগাৰ কৰিব হ'ল মানে।
খাই খাই ল।
কৰি লওঁ মানে।
অ ঠিক আছে খাই ল
অ তুমিও খাই লবা
অঁ হ'ব হ'ব।
অ উম উম হব।